হেল্ল'
অ কি কৰিছে?
অ এই অকনমান খোজকাঢ়ি আছো বাৰান্দাত অকনমান বতাহ মাৰিছে
অ মহৰ পৰা পাৰিছেনে খোজ
খোজকাঢ়ি থাকিলে ইমান নপৰে
অহ
তুমি কি কৰিছা?
এ মই বুজিছে এই আলহী আহিম বৌ বুলি শুনিলো আজি তাৰপিছত তাক কে এই মানুহ বিলাকে অকমান উ হেৰি টাউন চাইডে থকা মানুহ বিলাকে আকৌ ধৰক এই ঘৰুৱা বস্তু পিঠা পনা খাই ভাল পায়
অ হয় কথাটো
অ সেইটো কাৰণে বোলো এই পিঠা কেইটামান বনাই থৈছো পিঠাগুৰি আছিলে তাকে বৰপিঠা কেইটামানকে বনাই থলো
বৰ ভাল লাগে খাই, পিঠাটো ময়ো বনাও মাজে মাজে
অ গুৰো আছিলে মনো কি দিম বৰ পিঠা কেইটামানেকে ধুনীয়াকে বনাই ঘূলি কৰি বনাই থৈছো তাৰ পিছত আহিলে আৰু লগতেতো আৰু আজিকালি কি আ চাহৰ লগত ধৰক লুচি থাকেই লুচি ভাজি কিবা অকন বনাই দিম আ চাহ অকণ থাকিব, আকৌ ইফালে পিঠা দিম তাৰপিছত আ এই মিঠাই চিঠাই নাখায় নহয় আজিকালি মানুহে আকৌ
খুব সাৱধান হৈছে নহয় বেমাৰ বিলাক কবলৈ কম বাঢ়িছে
কম বাঢ়িছে ইম এতিয়া আপুনি জানেনে আমাৰ ঘৰখনত যিমান সোপা ঔষধ খায় আই অ আপুনি ভাবকচোন তেনেকে মানুহৰ ঘৰেৰ ঘৰে কিমান ঔষধ ডেইলি হজম কৰি থাকে চাগে ইটো সিটো বুলি অৱস্থাই নাই আৰু ভাল বস্তুটো পাবলৈ নাইকিয়াই হ'ল তেনেকে বুলি এতিয়া আলহী আহিলে লগালগ বনাই লগালগ দিম বুলি কিন্তু আটা গুৰি কেইটাও মাৰি থৈছো মই বেছি উত্তপ্ত ন
কয় বহুতৰে
অ গেছ কৰে কিন্তু আৰুনো দিব কি
বিভাগীয়
দিবলৈতো লাগিব কিবা এটা মুখৰ আগত খাওক নাখাওক সেইটো তেওঁলোকৰ কথা আৰু।
সেইটোৱে
বনাই থৈ লুচি কেইখন থৈ দিছো। অ ভাজি কি খাই আনিলে অকমান বনাই দিম অ
ভাল কথাতো মনত পেলাই দিলা ৰ বা
আপুনি কিবা বনাব নে
নহয় ভাজা তিল অলপ আছিলে। আজা তিল অলপ আছিলে সিদিনাখন পিঠা অলপ বাঢ়িলে মানে তিলখন পিঠা দুটামান বনাইছিলো।
অ
তাৰ পৰা আও এতিয়া মই তোন সেই তিলকেইটা থাকিলে বেছি দিন থাকিলে বেয়া হৈ যায় নহয় ভাজা তিলো
অ
চাউল দুটা মান হ'ব তাকে এ চাহৰ লগতে খাবলৈ এইবোৰ ল'ৰা ছোৱালী বোৰে এইবোৰে আ নাখায় নহয় এইবোৰে এইবিলাক বস্তু ভাল নোপায়, সিহঁতে সেই গলাকি ফাষ্ট ফুড জাতীয় বস্তু কোবা খাই থাকে আৰু
অ
সেই বনাম ৰবা মইহে ভাল পাওঁ আৰু খাবলৈ মইহে খোৱা
অ হয় হয় এই আজিকালি আজিকালি বাহিৰৰ বস্তুয়ে খাই ল'ৰা ছোৱালী বিলাকে বেছি
সেইকাৰণেতো বেমাৰ চেমাৰ বেছি হৈছে সিহঁত
মই কিন্তু একদম বাদ দি দিলো বুজিছে মই একেবাৰে বাদ দিলো আৰু বাহিৰা বস্তু কেতিয়াবা চাহৰ লগত কিবা এটা আনি খোৱাটো বেলেগ কথা কিন্তু এইবোৰ পইচাও যায়। হ পইচা ধেমালি যায় বুলি ভাবিছে নেকি অ এতিয়া আমি এ মইয়ে থাকো, এতিয়া আপুনি নাই নাই বুলি কওঁতে দুটা কিবা বস্তু আনিলে দুশ টকা। আকৌ মানে আশী টকাকে হলে ঘৰত খাম বুলি আহে ধৰক মইতো তাত গৈ খাবগে ন এতিয়া আশী টকা আশী টকা গুচি যায় আপুনি ধেমালি নেকি মানুহ বিলাক
ত শনলি সেইটো সেইটো সেইকেইটা পইচাই ঘৰলে কিবা এটা আনি ভাল
মানে আমাৰ ধৰক এতিয়া মই মা আকৌ আমাৰ হেৰি এইটো কি কয় এ এহেতি। খুৰাঁহত ইমান শোবা মানুহ বা খুৰাহঁতে নাখায় লৰা ছালীবোৰ কথা কৈছ আমাৰ ইহঁত এওঁলোকত, কিমান মানুহ আছে আমাৰ ভাইটিহঁতে ধৰক দাদাহতে গতিকে এই চাৰি পাঁচটা মানুহৰ কাৰণে ফাষ্ট ফুড আনিবলৈ হলে কম সোপা টকা যাব।
উম!
নাই নাই নাই দেই নোৱাৰি।
তাকে
উম!
বনাই খোৱাই ভাল আৰু সেইটো বস্তু চাফ চিকুণকৈ বনোৱাও যায় ঘৰত বনোৱাতটো।
সেইটোৱে। আমাৰ খুৰাহঁতে আকৌ এইবোৰ খাব নিদিয়ে ল'ৰা ছোৱালীক।
আ
এওঁলোক আৰু আহ আমি একেলগে থাকোঁ আহ। একেলগে মানে খোৱাটো অকমান। উম বেলেগ আৰু কিন্তু ল'ৰা -ছোৱালী কেইটাক ন আপুনি কি খাব।
নহয় একেটা ঘৰতেতো থকা।
অ একেলগে থকা যায় কিন্তু এওঁলোক মানে কি হয় এ হেৰিটো বুলি কয় এ আজিকালি ঢেৰ নীতি নিয়মো মানে নহয় মানুহ কিছুমানে আগৰ মানুহ নহয় জানো অ নাখায় বেলেগে বাহিৰে বনোৱা কিবা কিবি এনেকে টেনেকে এষ্টাকে থাকে কিন্তু মানে কি ল'ৰা ছোৱালী কেইটাইতাটো খাব। এইটো দুই প্লেট দুই প্লেট। ফুল প্লেট আনিলে চাৰিটাই খাব পাৰিব ধৰক কেনেবাকে মিলাই মেলি তথাপিতো দু জুন টকা গ'ল। এতিয়া আমি দুটা মানুহ ভাই এতিয়া মই বাকী দাদাতোতো নাথাকে বা সি নাখায়ো।
উম!
এনেকুৱা ধৰণৰ কথা।
উম!
এতিয়া মানুহৰ আৰু এটা কথা এই বহুত বেমাৰ আজাৰ হৈছে ফাষ্ট ফুডৰ কাৰণে।
বহুত হৈছে। পেটৰ বেমাৰ বেছি হোৱা হৈছে ফেটছ বাঢ়িছে। যে সৰুতে ল'ৰা- ছোৱালী বিলাকৰ তেনেকোৱা এটা
আৰু সৰু সৰু ল'ৰা-ছোৱালী বিলাকেও আজিকালি খাই নহয়। উম! বহুত ডাঙৰ কথা সৰু সৰু' ল'ৰা-ছোৱালী বিলাকে খাই কাৰণে বেছি প্ৰব্লেম হ
বেছি প্ৰব্লেম আকৌ।
মানুহে নহয় হয় হয় এইটো বহুত ডাঙৰ সমস্যা।
এ এতিয়া মাহঁতৰ কেনেকোৱা গা মোৰ
মাহঁতৰ এতিয়া ঠিকে আছে বুজিছে, অকনমান এই টেবলেট চেবলেট খাই বা থেৰাপি চেৰাপি লৈ অকমান চিধা হয় কঁকালটো হা আকৌ কামৰ খুন্দাত আকৌ কঁকাল বেকা হৈ পৰেগৈ গৈ থৈ তেনেকোৱাই এতিয়া সেনেকে সেনেকেই কটাই আছে আৰু উম
আমি এইটো কাম বোৰ নকৰিলেও নহয় ন এইবোৰ ল'ৰা ছোৱালীক লৰা ছোৱালীকনো কি পাচিবা কামবিলাক
মোৰ তেনেকে নকয় তহঁতি কৰক চাই বেয়াহে কৰ বুলি কয়
এ মোৰো পচন্দ নহয় ইহঁতে কৰিলে ইহঁত ককাই কৰিলে
খালি আলহী আহিলেহে আৰু মই এইবিলাকত লাগি কৰি দিওঁ আৰু
কৰা তুমি দিয়া কৰা কৰা
অ সেটোৱে আও আলহী কাৰণে মানে মই এইটো কাৰণে পিঠা চনা কটামান বনাই থৈছো কিন্তু বেলেগ পিঠা বনাব নাজানো আকৌ মই তিল পিঠা চিল পিঠা জানো মানে ইমান সম্পূৰ্ণকে ধুনীয়াকে হৈ নুঠেগে আৰু
উম শিকিবা এইটো আমাৰ তিলপিঠাটো আমাৰ অসমীয়াৰ একেবাৰে
অ সেইটোৱে মানে জানো মানে পতককে নুঠেগে মানে
অ দুদিনমান কৰিলে দুদিনমান কৰিলে কৃতিপটো আহি যাব হাতৰ কৃতিপ এটা
মানে কি জানা নাই মোৰ মানে এই প্ৰথমতে তিনটা চাৰিটা ভাল নহয় তাৰ পিছৰ পৰা আহি যায় তেনেকে মই প্ৰথম প্ৰথম মাটিৰ মানে এই কঠীয়া ৰুটেও প্ৰথম প্ৰথম ৰুওটো ইমান ঠিক নহয় তাৰপিছত লাহে লাহে হাত আহিলে আহ আহি যায়
তুমিতো মাটিও ৰুব জানা ন কঠীয়া ৰুব জানা
জানো জানো আৰু মানে কি এ এই আপোনাৰ আগ্ৰহতো লাগিব যিকোনো কামত আগ্ৰহতো থাকিলে এনেও পাৰা যায়
উম
তেনেকোৱা কথা আৰু
তাকে
বাকী এতিয়া হেৰি এইটো কি বুলি কয় খুৰা ঠিকে আছে
ঠিকে আছে দিয়া এতিয়া গা মোৰ ভালেই বাৰু
অ
এই গৰমডাল আৰু এইডাল গৰমত আৰু কি কবা
তাকে বৰ দিগদাৰ এই গৰমত ঘূৰি ফুৰা খোৱা
নকবা হে মোৰ হে যাব লগা হৈ আছে গুৱাহাটীলে ভৰি এটা বিষ হৈ আছে মানে সাহস কৰিব পৰা নাই অ গৰমটোৰ কাৰণে
হয় হয়
সময় যিডাল গৰম পৰিছে সঁচাকে সাহস কৰিব পৰা নাই।
বতৰটো যে মই লক্ষণটোৱে ধৰিবই নোৱাৰো বতৰ চাই আজিকালি আগৰ দিনৰ মানুহে ৰ'দলৈ চাই হেৰিলৈ চাই ক'ব পাৰে আজি কেইটা বজাত কেইটা বাঢ়িছে কি কৰিছে বৰষুণ কে তেতিয়লে আহা সুবি মানে পাঞ্চ আছে বা কিবা আছে। কিন্তু আমি এতিয়া এই আগবেলা চাই পাছবেলা কথা কব নোৱাৰোঁ।
কিয় কোন কোনফালে বতৰ ধৰিলে বৰষুণ আহে আগৰ মানুহে কৈ দিয়ে।
তাকে এতিয়াতো আপুনি ক'ব পাৰিব নি, এতিয়া এইমাত্ৰ বৰষুণ দিছে যদি আকৌ পিছৰ মুহুৰৰ্ততে ৰ'দ
এইমাত্ৰ কৈ ৰাছ ৰাস্তা সিটো পৰাই বৰষুণ পৰি আছে এদিন ৰাস্তা এইটো পৰাই বৰষুণ নাই তেনেকুৱাহে হৈছে ঘটনা ঠায় ঠাই এক। বৰষু- সেইখিনিতে ৰ'দ
হয় দেই আপুনি একেবাৰে ঠিক কথা কৈছে আও বুজিছে।
কিবা প্ৰকৃ প্ৰকৃতিৰ নীতি নিয়ম বিলাকো বৰ সলনি হৈ গৈছে অ। তুমি লক্ষ্য কৰিবাচোন মোৰ মা তুমি মোৰ মাতটো শুনি আছা নে বাও।
এ ধুনীয়াকে শুনিছো আপোনাৰ কি শুনাত অকমান দিগদাৰ হৈছে নি মোৰ মাত।
দিয়া মোৰ মোবাইলটো আঁতৰি গৈছে কাৰণে শুনিছো শুনিছো।
অ মানে কি হ'ল? এতিয়া এই আম চাম বিলাকৰ দিনত
হোম
অকমান মানে এই বতলটো তেনেকুৱা হয়য়ে নেকি? ন
নহয় এইটো আছ- আচলতে বাৰিষা চিজনে ন আহাৰ মাহত বাৰিষা ছিজন আৰু বাৰিষ- ছিজনতটো আৰু বৰষুণ পৰিবই।
পৰিব পৰিব আৰু মানুহক খেতি মাটি খিনিৰ কাৰণেও লাগিব নহয়।
লাগে লাগে কেলে নালাগে আমাক কৃষি প্ৰধান আৰ এখন কৃষি প্ৰধন ঠাই ন কৃষিৰ ওপৰতে আমি নিৰ্ভৰ শীল মই কৰা নাই তুমি কৰিছা তুমি কৰা নাই মই কৰিছো তেনেকুৱা
এই মানুহৰ বেলেগ নহলেও সোন গুটি কেইটা ধান ধান কেইটা এটা যদি নহয় ভালকে তাতে দিগদাৰ ন। কাৰ সেই কিতাপ সেইকেইটাপ বয়সতে থাকে আপুনি পথাৰত কষ্ট কৰা মানুহ দেখিলে মোক খন দেখিলে গম পাব মানে এই ৰোৱনী ৰোৱনী বিলাকৰ এই কিদিনত মানে একদম ৰ'দ মানুহে মানে কি কৰে ঘলাতৰ চোলা পিন্ধি লয় ন পিন্ধি পেলাই মুখ কেইখন টো ঢাকি লয় মানে মুখ খনে ওলাই থাকে সেইটো কাৰণে বাকী খিনি বস্ত- খন কালাৰ টো কম হৈ থাকিলেও মুখ খন দে গৈ-
কোলা আহ সেই ৰংটো মোৰ বেলেগ ৰং কাৰো লগত নিমিলে।
অ বহুত বেয়াকে কোলা হয় তাৰ পিছত বহুত দিনৰ মনত ভাল হয় এইটো ৰং মোলাইগে মানে মুখ খন অ বেয়া চামনি এইটো
বেয়া চামনি পৰি যায় কম কষ্ট কৰে নে কি খেতিয়কে তাৰ মাজত
পুনি ই সহজ কৰে মানে ইয়াত মানুহে যিমান ভাবে মানে কিছুমান মাত ঘৰৰ পৰা মানুহৰ ভাল লাগিব পাৰে কিন্তু এইটো আৰু মানে মই প্ৰথম প্ৰথম প্ৰথম প্ৰথম যেতিয়া মই কঠিয়া ৰুইছো অ
উম কোৱা
প্ৰমম প্ৰথম যেতিয়া মই কঠ- ঠিয়া ৰুইছো মোৰ দুদিন মান খুব ককালৰ বিষ মই ভাবিছো মই ক'তো পৰাও নাই পোওৱা নাই কিয় তাৰ পিছতে গম পাইছ অ চাপৰি চাপৰি হৈছে আকৌ
উম
সৰু ল'ৰা ছোৱালী বিলাকে তেনেকে ৰুয়ে গম পায়
আৰু বেয়া লাগে কিছুমানে লোকৰ কথা কও পইচা গোটাই
অ এতিয়া এইটো এইটো দিনত আৰু একদম বহুতে পইচা গোটাব আৰু আমাৰ তাত কেনে- কোৱা মানে দুপৰীয়া যে ৰ'দ টো কাৰা হৈ যে ৰাতিপুৱা পাঁচটা বজাৰ পৰাই ৰুই দিয়ে মানে পাঁচ পাঁচটা বজাৰ পৰা এটা বজালৈ ৰুই দিয়ে এদিন ধৰে মানে সেইটো।
ধান চানৰ দাম বিলাক চাউল তাউলৰ দাম বিলাক বাঢ়িলে সেইকাৰণে বেয়া নালাগে ন। কম কষ্টৰ বিনিময়ত চাউল কেইটা ওলাই নেকি
এতিয়া ধৰক এদিনত সিহঁতি কিমান পাই গম পায়াই তেওঁলোকে এক শ আশী টকা নে কিমান
অ ইমান কম
অ ডেৰশ এশ আশী কেনেকোৱা পাই হবলা দেৰশ বোলা মানে যদি এটা বজালৈকে যে ৰুৱে আকৌ যদি পাঁচটালৈকে ৰোৱে তেতিয়া হ'লে দুদিন ধৰে মানে তেতিয়া ডাবুল পায় এনেকুৱা ৰদত
বুজিছো দিয়া
বাৰু ঠিক আছে ন আলহী দুলহী আহিছে আহিব ন এতিয়া মই মাক লাগি দিওঁ মানে অকণমান
উম উম উম উম উম
অ অ